হেল্ল'
এয়া তোমাৰ খোৱা বা উঠিলো উঠি মুখ হাত কেইটা ধুই পেলাই চাহ একাপ বনাই খাই আছো এতিয়া বহি আছো তুমি?
অঁ চাহ তাই খালা মই তোমাৰ সেই এতিয়া খোৱা পা উঠি পেলাই আহি,
অঁ
গৰু গিটা দিয়া নাছিলে গৰুগিটা দি মেলি আঁহি এতিয়া,
অঁ, অঁ বাকী পথাৰ আজি বোকা নাই দেই, দিছে দিছে যাব তোমালোকৰ দিছে নে?
আমাৰ নাই দিয়া আমাৰ কাইলৈ পহি লৈ মানত পা দিব আও!
অঁ, দেতা চাগে হাল বাবলে গ'ল?
দেউতা আজি হাল বাবলৈ নাই যোৱা মো আমাৰ হেই আইতাৰ ভাগৰ আজি তিথি আছে!
অঁ, তাকে আমাৰ মাটিখন হাল বাবলৈ যাবলৈ কৈছিলে মানে?
অঁ আজি হাল বাবলৈ যোৱা কথা কৈছিলা নেকি?
অঁ
জানো তেতিয়া দেতাই বাও কি কৰিলে! বাই থৈ আহিব গৈ পায় হা এই ৰাতিপুৱাই গৈ,
অঁ, ঠিক নাই?
উম, আইতাৰ মানে তিথি আছে আজি?
উম, ঘৰত পাতিছে নে?
অঁ ঘৰতে পাতিছে আইতা তিথি এয়া অকমান দেয়ি হব কেতি তাক যি হাল বাবলে যোৱালে,
তাকে
এই ভাত পানী বনাইছে নাই?
ভাত বনাই আছে হ'লেই বুলিয়েই ভাওঁ তোমাৰ পথাৰলৈ যাব যে! সোনকালে বনালে!
আজি বতৰটো ইমান অকমান ভালেই মানে মাটি ৰুবৰ কাৰণে?
মাটি ৰুবৰ কাৰণে ভালেই আৰু উম! কাইলৈ এনেকুৱা হ'লেই হ'ল আৰু আমি ওলাই যাব পৰা কে,
তাকে কাইলৈ বৃহস্পতিবাৰ নি অ কাইলে বৃহস্পতিবাৰ,
বৃহস্পতি বাৰ অ আঁ আমি কিমান যাম আৰু চাৰে এঘাৰটা এঘাৰটামান বজাত গ'লেই হ'ব!
অহ সিমান সময়ত গলেই হয় যাব?
কিমান সময়ত যাও তোমাৰ আকৌ সেইফালৰ পৰা আনিবগৈ লাগিব নহয় ফোনটো, এইবেলি লাহে দেৰি ওলাই যাম আও
তাকে, এই হেৰি কৈছিলে
অঁ।
ইয়াক কম বুলিয়ে আহিছিলো পাহৰী থাকিলো বৰা। পাহৰী থাকো অ কথাবোৰ। তোক কে কেনে কোৱা খবৰ খাতি ভালেই নহয়?
ভালেই আছো অঁহ।
উম।
তাকেই আৰু।
তাকে'হে কাইলৈ এতিয়া ফোনৰ ডিচপ্লে বনাবা ন।
উমঁ কাইলৈ এইটো ফিক্স আৰু। তাকে বোলে গৈ পেলাই বোলে এইটো কোৱালিটি নাই এতিয়া কি হ'ব।
একো নাই আৰু বেলেগ মিলি যাব। মলোক
উমঁ।
আকৌ আহিবলৈ নাপাওঁ নহয় গৈ অকল সদায় আন্ধিবলৈ যাওঁ নহয় কাইলৈ কিবা এটা কৰিবলৈ লগাব লাগিব যিমানটো পাই দি দিব লাগিব।
লাগিলে বেলেগতো চাই বিচাৰি চাওঁ আকৌ আৰু আছে নহয়।
তাৰপা আগলেও আছে নহয় ন।
অঁ তাৰপৰা অকলে আছে নহয় তাতো বিচাৰি চাম।
তাকে তুমি দাম দামটো অকণমান দাম-দাম মাৰিবা মই ইমান নাজানো নহয়।
দামটো।
অ।
উম বাৰু ঠিক আছে কিবা এটা মিলাম বাৰু।
অঁ ক'ব লাগিব ন সৰু ছোৱালী নহ'লে তোমাৰ- ঠগি দিয়ে নহয় বেপাৰীবিলাকে। হয় নে নহয়। হেল্ল'। শুনিচা নাই? হেল্ল'। হেল্ল' শুনিছা? হেল্ল'। হ'ব দিয়া নেট নাই নেট নাই নেটৱৰ্ক।